হেল্ল', হেল্ল ',
অ', শুনিছা
অ', শুনিছো এতিয়া শুনিছো নমস্কাৰ কি কৰি আছে
নমস্কাৰ অ', তই দোকানত আহিছো অলপ দেৰি হ'ল আজি চলিছো আগালি ৰাতি কামাখ্যা মন্দিৰ গলো না ত আহোতে আাৰ দেৰি হ'ল
উম', উ ৰাতি গৈছে ভালেই ইমান গৰমত, ইমান ভিৰ ৰাতিটোৱে ভাল
একদম মিড নাইটত গৈছো ৰাতিপুৱা ছয়টা বজাত ওলাই গলো য় চাম কৰিলো তাৰ পিছত কেইজনামান বাবাৰ লগত কথা পাতিলো ডিচকাছ কৰিলো ক' আহিলা কি কৰি আছা
কেইটা বজাত ওলাইছে ৰাতি
তিনিটা বজা
ৰাতি তিনিটা বজাত
অ', ছয়টা বজাত ওলাইছো মন্দিৰৰ পৰা তিনটা বজাত সোমাইছো ছয়টা বজাত ওলিয়াইছো
ভিৰ আছে নেকি দিনতকৈতো কম থাকে চাগে ভিতটো না
তত পাচ আছে না পাচ দি সোমাই যাওঁ মই পাচ দেখাই।দেখাই।
আত্ছা
আমাৰ এইবিলাক আমাৰ এইবিলাক ভিৰত যাব নালাগে আৰু
উম', আৰু কি কি চালে কি কথা পালে তাই
বাবাকেইটাৰ লগত
বাবা বহুত অঘৰি আহিছে ন
এই অঘৰি বাবাকেইটা আহিছে কথা পতা পাতিলো কেইটামান অলপ পাৱাৰফুল বাবা কেইটাক লগ পালো বা সিহঁতৰ বডি গাৰ্ড লৈ বহি আছে
বাপা বডিগাৰ্ড ল ঘুমে
আহ বডিগাৰ্ড ল ঘূৰি থাকে সিহঁতে বলোক ইণ্টাৰনেশনল বাবা হয়
অ', কি কথা পাতিল কেনেকা লাগিল বাৰ লগত কথা পাতিল
কথা পাতিটো ভাল লাগিছে অলপ জ্ঞান দিলে কলে যে কি ভালকে থাকিবা তুমি কোন মাৰ জোগাত থাকা তুমি তোমাৰো দিন ভাল আমাৰ মানুহ চোৱাচোন কৰৰ পৰা আহিব লাগে আমাক দৰ্শন কৰিব কাৰণে কৰ, কৰ পৰা আহিব লাগে তুমিতো ঘৰৰ ওচৰত আছা তোমাৰ নচতটো কিমান ভাল মই বুজছো এই যোনটো লৰ কথা পাছো এটা আহিছে তোমাৰ উত্তৰাখণ্ড আৰু এটা আহিছে তোমাৰ বৰৱালি অ উত্তৰাখণ্ড আৰু এটা বৰৱালি
বৰবালী
আহ',
বাই এইটো আৰ বোধ
আৰু এটা চালো এটা ডুবাইৰ পৰা আহিছে আৰু তো আমেৰিকা পৰা আৰু এটা ফ্ৰান্স অ ডুবাইত আছে আমেৰিকাত আছে ফ্ৰান্সো আছে
বা তাতও বাবা আছে
মন্দিৰ আমাৰ হিন্দু সমষ্টিত মন্দিৰ গোটেই ৱৰ্ল্ডত পৃথিৱীটোত আছে
তাকেতো মইতো গম ন পাই পাইছিলো দে াইো বাবা থাকে
মই তেতিয়া ডুবাইত আছিলো টু থাউজেড এইটিনত মই তাতে অলৰেড বাবাক খাবাইছো প্লাছ তাতে আমাৰ অসমীয়া মানুহ যে বিহু চিহু কৰে যে এইবিলাক প্ৰগ্ৰাম কৰা কাৰণে জাগা বনাই থৈ দিছে আমাৰ ডুবাইত থাৰ্টি পাৰ্চেন্ট অসমীয়া মানুহ আছে থাৰ্টি পাৰ্চেন্ট
বা ভালে দেখোন ভালে হৈছে চব জাগাত বিয়পি থাকিব লাগে আৰু ডুবাইত মন্দিৰ চন্দিৰ আছে নেকি
অ ডুবাইত মন্দিৰ আছে গণেশ মন্দিৰ আছে দুূৰ্গা মন্দিৰ আছে কালী মন্দিৰ আছে শিৱ মন্দিৰ আছে আৰু এটা মন্দিৰ ভিতৰত চব বেলেগ বেলেগ পাত কৰি থৈ দিছে এটা জাগাত
তাৰমানে ডুবাইতো হিন্দু মানুহ আছে
অ হিন্দু মানুহ আছে ডুবাইত হিন্দু মানুহ মানে ইণ্ডিয়ান মানুহ মানে হিন্দিয়ান আৰু ইণ্ডিয়ান হিন্দু মানুহ ডুবাইত আছে আপ টু টেন চ ইয়াৰ মানুহ আছে আৰু পাকিস্তানী আছে দুই কোটি মানুহ আছে পাকিস্তানী চবচে বেছি নেপালী নেপালী মানুহ বেছি থাকে
আচ্ছা বাই প্ৰফচন যায় ন যাতে চাকৰি কৰিব যায়
না মই ডুবাইত গৈছিলো ইটাৰশ্বিপ কৰিব ফ্্স ম্থৰ
আচ্ছা
কৰিলো ছিক্স মান্থ কৰিলো ভাল লাগিলে কৰি
উম
আৰু যোনটো মোৰ টিচাৰ আছিলে য ইংলিছ পঢ়াইছিলে মোৰ তাৰ বাৰটা ৱাইফ
তাকে
বাৰটা ৱাইফ
হে কৃষ্ণ মানে এইটো মানে উম সেইটো সেইটো জেগাতে মানুহ ন ডুবাইতে মানুহ
অ ডুবাৰ ইয়াৰ মানুহ হয় আৰব মানুহ হয় এইবিলাক
আচ্ছা
আৰু যোনে আমাৰ ডবাইৰ ৰজা সেই ৰজাৰ ছয়টা তিৰি আছে
উম ততেতো চলেই ত এইটো কালচাৰ ক
অ ডুবাইত এইবিলাক চলে এটা হাজবেণ্ডৰ চাৰিটা পাঁচটা ৱাইফ থাকে কথা বাৰ সিহঁতৰ বহুত পইচা আছে না সহঁতৰ ইমান পইচা আছে ইমান ৰখাৰ জোগাই ন সেইকাৰণে বাৰটাত ত এটা বিয়া পাতি থৈ দিছে আৰু সিহঁতে কিন্তু ৱাইফক গোলামী লগাই দিয়ে যোৱাত পইচা লগাবৰ কাৰণে
অ
লৈ যোৱা তাক লৈ যোৱা নালাগে মোক বুজিছা
মানে কোনো আৰু হেৰি নাই একদম অবজেক্টৰ নিচিনা ক্ৰেত হৈ আছে দেখোন।
অ তাতে এইবিলাকে চলি আছে তাতে মানে চব ফ্ৰী টেক্স ফ্ৰী গভেটৰ কোনোটক্স টেক্ নলয় সিহঁতেব ফ্ৰী আছে বিলাক ডিউটি ফ্ৰী দি দিলে। তাতে খালি এটাই বস্তু কি কি তুমি ডুবাইত মানে ল'ৰা ছোৱালীয়ে মানে আমাৰ অসমত যেনেক হাত ধ ধৰি ঘূৰি থাকে ফুৰি থাকে এইবিলাকো কৰিব নোৱাৰিবা তাতে একো এলাও নাই। ফুল ষ্টিক সেইটো চোগাটো ফুল ষ্টিক। তাতে মানে জোগাত জোগাত পুলিচ বহি আছে। হিউমেন নহৰ ৰ'বটিক পুলিচ ৰবটিক।
বাহ ভেৰী এডভাঞ্চ।
দুহজাৰ ওঠৰৰ কথা কৈছো বাৰু ওঠৰৰ কথা। তাতে মই যেতিয়া গৈছিলো ৰবট অ ৰবট পুলিচ চাইছো ৰবট ডক্ পুলিচৰ যে গাড়ী কেইটা অ গাড়ী আমাৰ য ডবাইৰ পুলিচৰ গাড়ী কেইটা মানে মাৰ্চিডিজ বি এম ডাব্লিউ চলায়। আৰু আমাৰ অসম পুলিচ কি চলাই টাটা চুমো আৰু বলৰো। বহুত ডিফাৰেন্ঞ্চ বহুত ইণ্ডিয়া আৰু ডুবাই বহুত ডিফাৰেন্ঞ্চ ডুবাইতটো কিন্তু সৰু কানট্ৰি। ইণ্ডিয়াৰো ডাঙৰ বাত ডুবাই বৰত জল্দি ডেভলপ কৰি দিছে।
আমাৰ ইণ্ডিয়াৰ মানে হেৰিতটো কি যে মানুহে নিয়ম কানু বহুত কম মানে চৰকাৰে যদিও কিবা লাঘু কৰি ৰাখিছে। কথাটো অলপ কম মানে মানুহ। একদম মানে ৰুলচ ৰেগুলচন
দুবট মানে তুমি পেন চিগৰেট খাব নোৱৰা জানা? স্মকিং জন আছে তাত গৈ খাব লাগিব। খাই দিলে লগৰ লগ ফাইন ত বোলে ৰাস্তাত খোজকাঢ়ি আছা কিবা খোজকাঢ়ি মাৰিলে মুখৰ পৰা চুটো পেলাই দিলা লগৰ লগ মেছেজ আহ উ আৰ ফাইন।
মেচ -
জোগাত কেমেৰা লগ ইনষ্টেণ্ট জোগাত জোগাত কেমেৰা লগোৱা আছে। গাড়ী স্পীড হৈ আছে মেছেজ আহি যাব। গাড়ী বেল লগোৱা নাই মেছেজ আহি যাব, ইমান বহুত এডভান্স হল সেই কাৰণ ডুবাইত কোনো ক্ৰাইমে নাই ডুবাইত। আজিলৈক শুনিছে দুবাৰ কিবা ক্ৰাইম চলি কিবা ৰেপ কৰিছে বা ৰেগিং কৰিছে একো শুনা নাই। ক্লিন চিটি।
আমাৰ ঘাৰতো আৰু অলপ ভাল অলপ ৰাস্তা ঘাটৰ নিয়ম কানি বিলাকে অলপ ভালকে মানিলেও হয়। এতিয়াতো তবু অলপ আছে অলপ চলপ।
এ ক'ত আছে তুমি এইবাৰ মালিগাঁও আহি চাবাচোন কি অৱস্থা হৈ আছে ৰাস্তা।
বাপৰে ইমান জাম।
জামৰ কথাটো বাদ দিয়া ইমান লেতেৰা হৈ আছে ইমান লেতেৰা হৈ আছে। তুমি চালে বহুত ঘিন কৰিবা এইবাৰ বহুত মানুহে কৈ আছে যে কি এবাৰ মানুহে কৈ চৰকাৰ চৰকাৰে জিতিছে বিজেপি চৰকাৰে জিতিছে ভাল শুনিছো তেওঁ কাম শিক্ষা মন্দিৰ মানুহৰ কাৰণে আৰু কিবা ফেচিলিটি কৰিব লাগিছিলে ইয়াতে কি হ'ল যোৱাকালি দুটাৰ বাবাৰ লগত কাঁজা লাগি গাব কি মাৰপিট দুটাৰ ভিতৰত।
হ
তাৰপিছত ট্ৰেজেণ্ডাৰ কেইটা থাকে যে সেইকেইটা বহুত বাহৰে বাহৰে পৰা আহিছে। বা দেখাত কিন্তু অলপ পৰি নিচিনা লাগে ইংলিছ কেনেকে ইংলিছ মাৰে সিহঁতে
বা চব শিক্ষিত।
তাৰ পিছত শিক্ষিতো মানুহ অ' এইবিলাকে কৈ আছে যে চৰকাৰে। আমাৰ কাৰণে এখন পালন-চালন নকৰে ট্ৰেনজেণ্ডাৰ কাৰণে বোলে একো পা নিদিয়া বলে কি কথা আজিকালি চৰকাৰৰ ফৰ্ম ফিল আপত আহি মেইল । ফিমেল ট্ৰেন জেণ্ডাৰ তিনটা অপচন আহে, পছৱৰ্ড কিয় নিদিয়ে। এই কোঠালৈ কিবাক উঠাইছে বহুত মানুহ উঠাইছে। তাৰপিছত বহুত মানুহে বেহুচ হৈ পৰি আছে পৰি আছে । হস্পিতেেল লৈ গৈ আছে মানুহে এম্বুলেন্ঞ্চ মা তি আছে এইটো হয় এভৰি জ্ঞান হয়। মই তৰ মানুহ ন মই গম পাও, ন মই চাই থাকো না।
এই ব্যৱস্থাটো অলপ উন্নতি কৰিব লাগে।
উন্নতি কেতিয়া কৰিব বস্তু চৰকাৰে নকৰে নাই, একচুৱেলি কামাখ্যা মন্দিৰ হ'ল প্ৰাইভেট, এইটো গৰ্মেণ্ট নহয় নাই এইটো । আৰুটো প্ৰাইভেট প্ৰপাৰটী হয় নহয়, এইটো পান্দবৰ হয় এইবিলাক অ' যোনে তাতে এমপ্লয় লয়। কাম কৰি আছে সেই কেইটা বোলে চেমি গভমেণ্ট কৰাৰ কথা। শুনি আছো মান হৈ যাব বোলে যোনে মানে ঝাৰু, পোচা মাৰি আছে। কাম চাম কৰি আছে। মন্দিৰৰ ভিতৰত সিহঁতটো গভমেণ্ট জব দি দিব কৈছে, এইবিলাক মানে গভমেণ্ট আডত আহি যাব জব কেইটা।
আচ্ছা।
বাকী আমাৰ বন্ধুৰ পাণ্ডৱ কেইতাতো বা পইচা ৰখাৰ জাগাই নাই ইমান পইচা ।
উ ঠিকে আছে মই আৰু
হয় ন নহয় যেতিয়া চেলিব্ৰিটি কেইটা আহে এ । পাঁচশ হাজাৰতো নিদিয়া না বান্দিল বান্দিল দিব। সিহঁতে মাক কা মন্দিৰ মই হা না মা মন্দিৰ । কৈ দিব পূজাৰী কেটাক ঠিক আছে, তোমাৰ কাৰণে ভালকে পূজা-চূজা ফিল্ম চুপাৰ হিট হৈ যাব এই কৰি কিমান লাগে পঞ্চাশ লাখ। এই পনে চবছে কাটি দিয়। হয় এনেকে হৈ আছে মুকেশ আম্বানী আহিলে, দহ কেজিত শুণা দি গেল। মন্দিৰত তাৰ ল'ৰা আহিলে মাজত বিয়া কৰাৰ পিছত তাৰ ল'ৰা আহি কিবা ছাগল, দাগল, বাকৰি চাকৰি চব এৰি দিলে মন্দিৰৰ ভিতৰত কজ বল দিব নালাগে তাত এৰি দিয়া ।
উম।
তাৰপিছত আকৌ মুকেশ অম্বানীৰ মা আহিলে মন্দিৰত আহাৰ পিছত মন্দিৰত যিমান ছাগল আছে গৰু আছে চবকেইটা লৈ গৈছে গুজৰাট । বনতাৰাত লৈ গৈছে সিহঁতে।
আচ্ছা এইবিলাক মই গম নাপাইছিলো।
এইবিলাক মন্দিৰৰ এইবিলাক খবৰ এইবিলাক আমিহে যানো আমি তাইৰ মানুহ না তাত থাকো আমি গতাই দিন। চব গম পাই থাকো কি হয়, নহয় চব গম পাই থাকো। মোৰ এটা ক্লাছমেট এটা আছে, আমি একেলগত ক্লাছ টেন পঢ়া-শুনা কৰিলো। ইয়াক সুধিলো কিবা পঢ়িবি নেকি সেইকাৰণে আমি পূজাৰী হৈ যাম মোছছে বেছি ইনকাম কৰি আছে। যে পূজাৰি কৰি । চাৰিটা পাচটা গাড়ী লৈ ঘূৰি থাকে। গলাত খুন্দা চেন লৈ ঘূৰি থাকে অ' এইবিলাক পইচা কৰ পৰা, চব মায়ে দিছে, মায়ে দিয়া নাই মায়ে তইহে মাৰ পৰা লৈ আহনিছা। তোৰ কোৱা ক'ত।
ঠিক আছে, আজি ঠিকেই আছে।
কেইটা বেলেগে এইবিলাক ।
আচ্ছা ঠিক আছে, ৰাখিছো এতিয়া।
হা হা বুজা নে কি ক'লা।
এ ৰাখিলো এতিয়া।
হয়-হয়-হয়।
অ